অ ক দা অ কি কৈছিলো হেল্ল',
হা হা,
কৈছিলা তুমি ৰাতি পাৰ্মিচন দিয়া নাই বুলি মালিকে পাছ গেটৰ,
ৰ মানে মেইন কথাটো কি ৰাতিৰ পাৰ্মিচনটো দিয়া নাই আৰু হা এ সেইটো কাৰণে মানে তোমাৰ ৰাতি মানে পাৰ্মিচনটো মালিকে দি নিদিয়াৰ কাৰণে বস্তুটো মানে হ'ব পৰা নাই আৰু অ মানে সেইটো কাৰণে মানে কৰিব নিদো বুলি কৈছে মানে এই,
অ
বেলেগ জেগাৰ কাৰণে প্ৰচেছিং হৈছে কি নাজানো আৰু এতিয়া কিবা হৈছে কেইদিনমান আগতে তোমাৰ, গোৱাত লংঞ্চ হ'ল গোৱাত গোৱাৰ পৰা চাই গ'ল গোৱা চোৱাত, মই ঠিক ঠাক কৰি আহ কিন্তু বনাই থ, চ' এইটো মোৰ আৰু কিমান আশা কৰিম আৰু দেৰি আছে যিহেতু এইটো আশা কৰা মানে আশা নকৰাই ভাল আছে বৰ্তমান।
সেইটো হয় দিয়াচোন মানে তুমি আকৌ আকৌ আগৰ কামটোতে যাবা আৰু
উম মানে এইটো ধৰিলা তিন তিনমাহ চাৰি মাহ তিনমাহ চাৰি মাহত পাছত আৰু অকনমান যদি পিচাই যাও। কথাটো সেইটো আহিব পৰে ন এইটো গেৰেণ্টি ল'বা নোৱাৰা। প্ৰাই এইবিলাক বস্তু হেনেকুৱা হৈ বাত কাম টো যেতিয়া হব তেতিয়া তেতিয়া মাতিব হা এইটো মোক কৈ থৈ দিছে বাৰু। আৰু মোক এনেকে কৰিছে য'ত মোক মোকতো প্ৰথমতে কাম বেলেগ কামত জইন কৰিব মানাই কৰিছল। হা তাৰে কৈছে কি তুম মানে এতিয়া মানুহ মোক মানে বেলেগ কামত জইন কৰিব মানা কৰিছে। মানে হয় পঢৰি থাকব দিছে হয় এইটো কাম জইন কৰিবা হাকবা দিছে। য'ত কৰি আছিলো হা তাৰপিছত কলাক কি তাৰপিছত আৰু মোক চাৰহটা নিজে কৈছে মানে। কি বুলি কয় এতিয়া কামৰ একো খবৰে নাই আটা পাতাই নাই হা ওপৰত। ওপৰত যেতিয়া চাৰে ওপৰত যেতিয়া সুধে আৰু তেতিয়া ওপৰৰ পৰা ওপৰৰ পৰা। ভালকে এনচাৰ নাহে আৰু বুজি পালা আৰু ছাৰ হতেটো বিশ্বাস কৰা বিন্দাস ছয় সাত মাহ এনে বহি চেলাৰি পাই আছি তাহতৰ কাম ষ্টাৰ্ট হোৱাই নাই নাই দা। সাত মাহ আঠ মাহ হ'ল অ এনে বহিছিলে তাতো দিনটো এনে বহি থাকিব লাগে তাতে বাছ এনেই তাহাতো। তাহতৰ মেইনলি আমাৰ তাতে জিঅ মাতৰ কাৰণে তাতে নহয় ন তাতে মিগছ খটৰ কাৰণে হে হয় ন। এটা ডি এম এটা এ এছ এম ডি এম এ চেলাৰি পাইছে। ষাঠি হাজাৰ এছ এম এ চেলাৰী ব আছে পয়সত্তৰ হাজাৰ। মানে সাত মাহ বহিল সাত মাহ বহি কেনে এনে চেলাৰী পাই আছে তাহাঁতে।
বাহ সিহঁতৰে দিন চুন দে।
অঁ, ৰা ৰাতিপুৱা আহ এমিয়াৰ এটা কৰিব লাগে মানে ফটো এটা উঠিব লাগে অ মানে নঘনটা থ। লাগব ন অফিচত আৰু যেতিয়া ন ঘণ্টা হ'ব। লাষ্টদি কেনে গুি যায় বা চাদৰ সেইোৱোমাকী দিনটো এনে এনে ঘৰি থাকে ফু থে এনেকে থাকোত।
মানে কি যোৱাৰ আগে আগে অফিচত আহি যায় নেকি আকৌ?
নাই নাই সেনেকা মানে আমাৰ মেমে আছে মেমে পাৰমিচন নিদিয়ে আৰু কৈছে আৰু। সেইটো ৰং কিছুমান নিয়ম নীতি। লাগ মানে চ থ এনে এনে থাকিলে হল বাত তাহতে ত। মেইনে হয় ততে বহুত ওপৰ লেভেলৰ হয় হা লেভেলত তৰ কথা নাথাকে বা তা এনে যাই থাকে। তাহাঁতৰ ঘৰৰ এটা চাৰৰ ঘৰৰ ওচৰতে ঘৰ লৈছে আৰু তাতে কি কৰে ৰাতিপুৱা। মিহাৰ কৰি কেনে গুচি যায় ঘৰত আৰু ঘৰতটো অকলে থাকে ন এ বৰে হৈ যায় ছাৰে। এনেই স্তৰেতে এনেই ঘূৰি চুৰি থাকে নৰ্মেলি বা বাহিৰ ফুৰবা চুৰবা গ'ল। ক'বাত কিবাত গ'ল এনেকুৱা থাকে আৰু মানে দিনটো আৰু।
ভালে চোন যদি কাম ষ্টাৰ্ট নোহোৱাকে ইমান ইমান চেলাৰী পাই আছে।
উম। এ সেইটো ছাৰে সেইকাৰে মাজতে চাৰে অশান্তি পাই কিনে চাৰে কলে কি গোৱাৰ টিমটো মই হেণ্ডেল কৰি আহি আছো। এড্ৰে পন্ধৰ দিনৰ কাৰণে। ছাৰে গোৱাত গ'ল আৰু যিমান পইচা হৈছে চব কোম্পানী খৰচা কৰি লৈছে আৰু ফ্লাইটৰ অহা যোৱা খৰচা। মান পন্ধৰ দিন মানে পন্ধৰ দিনৰ পৰা একসপেণ্ কৰি ছাব্বিশ দিন থাকিলে আৰু গোৱাত। যোৱা মানথৰ আৰু যোৱা মানথৰ জুনৰ এক। তাৰিখে গৈচিল ছাব্বিশ তাৰিখেি আৰু চৌবিশ তাৰিখে আহিছিলে আৰু
অ অ।
মানে সেইয়া আৰু মানে এতিয়া। মানে বহুত ভাল ইনকাম পইচা পাইছে তাতে বহত পায় এতিয়াটো বিনা বহি বহি এতিয়াও বিশ্বাস কৰা। স্তৰত গেলে তুমি পাবা বহি আছে ছেয়েৰ এখনত এনেকে পাবা।
অঁ, এনে কোনখনষ্টৰ?
ইয়াতে আমাৰ এ এ তোমাৰ আমাৰ বাগৰবোৰ চাই এখন বনখন খা তাতে আছে কোনো মেইন। কাম ষ্টাৰ্ট হব তাতে টীম মানে প্ৰথমতে আমাৰ ইয়াতে হোৱাৰ কথা আছিল কামটো হা। ব আমাৰ ইয়ায়া কি হল অজাৰ কম হয় আৰু তাৰৰি প্লাখন সৰু হয় তাৰ কাৰণে বহুত। ডাঙৰ লাগে, আৰু এই সেইকাৰণে জানাইছোন তুমি, এ তাত এইখন কিমান ডাঙৰ স্তৰ হয়, তোমাৰ কি বুলি কয় এই স্মাৰ্ট বাজাৰখন দেখিছানে তুমি নিৰিমখন। পাৰ হৈ কেনে পাইজে অ' স্মাৰ্ট বজাৰখন জিদি খনৰ আগত পাইজে সেইখনটো কিমান ডাঙৰ। কিমান ডাঙৰ হৈ গ'ম পোৱাইচোন তুমি।
যদিও নাপতে পাই জাবা সেইখন।
অ' এতিয়াতো কিমান ডাঙৰ চ'ৰ গম পাইছাচোন তুমি।
অ' গ'ম পাইছো, তাতে মই আগতে ত' সেই বস্তু কিনিব গৈছিলেটো ফুটবল চুটবল ক'ম দামত দিছিল ন আগতে তাত। ডেৰশ নে তিনিশ টকাত ফুটবল।
এই তাতে চ'ব বস্তু কমতে দিয়ে অ' চ'ব হলছেলতে দিয়ে।
অ'
দাদা কোম্পানীৰ পৰা মাল আনে গাড়ীত নিজৰে। ৰিলায়ন্সৰ নিজৰ ডি চি আছে ডিষ্ট্ৰিবউটাৰ চেণ্টাৰ আছে। কোম্পানিৰ পৰা নিজৰ ডিষ্ট্ৰিবউটাৰ চণ্টাৰ যায়, ডিষ্ট্ৰিবেটাৰ চেণ্টাৰ পৰা ডাইৰেক বেচি আৰু। নাৰায়ন পুৰত বেলেগ মানুহ নাথাকে ন, সেইটো কাৰণে তাহাঁতৰ মানে বস্ত বস্তু কমতে পোৱা যায় আৰু এইবিলাক বস্তু যিমান বস্তু আছে আৰু। উম, তাতে তোমাৰ যদি চোৱা অ'।
উম, আমাৰ ইয়াৰে মানুহৰ সোপাই তাৰে পৰাই মানে সপ্তাহৰ বজাতো লৈ আহে আৰু কমতে পায় কাৰনে।
মাহৰ বজাৰ বহুত ক'মত পোৱা যায় অ' তোমাৰ দোকানত থাকিও তাতে বহুত কম পাবা।
উম, সেইটোৱে।
মানে বহুত অ'ফ অ'ফ অ'ফ অ'ফ দিয়ে বহুত মানে মানে ভাল পাইজে তাত দিয়ে যাতে মানে কি বুলি কয় কাষ্টমাৰে বেলেগ দোকানৰ পৰা নিকিলে যাতে দোকানত কিমান কিমান লবেলত প্ৰাইজ দিব নোৱাৰে বিশ্বাস কৰা দোকানী কিছুমান দোকানী কিনি আনে এনেককা বুজি পালা। দোকানী বাখানৰ বহুত দোকানী কিছুমান বস্তু আছে। য'ত চাহি বিলাকৰ পৰা কিনি আনে, কিছুমান বস্তুত মাৰ্জিন বহুত পাই তো দোকানী বিলাকে।
মই বাৰো যোৱাই নাই ৰবা বহুত দিন তাতে বহুত দিনে হ'ল।
ময়ো বাৰু দুইমাহ তিনমাহ হ'ল যোৱই নাই।
অ'।
মাজতে একবাৰ গ'লোৱে। কিবা আৰু ভন্টি পৌউনচৰ কিবা এই লাইতমোৰ হৈছিলে যে কিবা ইউজ কৰে। পৌঅ'ঞ্চৰ কিবা সেই ষ্টৰ্মাট বজাৰ তাতে মানে তোমাৰ ফিফটি পাৰ্চেণ্ট ডাৰেক্ট দামটোৰ পৰা। মানে পাঁশ কিমান টকা হল, টু ফিফটিলৈ আৰু দাম। মানে বহুত কমত পায়, বেলেগ দামত পৰা ৰেটটো ৰেট লয়। তাতে মানে বহুত কমত দিয়ে আৰু সেইকাৰণে তাতে যাও আনিবৰ।
ঠিকে আছে, কমৰ কমতে আনিলে হ'ল না চবেইতে নিজৰ লাভটোৱে চাব ন।
উম, উম, এই দুকানত ইমান কামোৰ দিয়ে আৰু। মাজতে এই কণী যে কণীৰ টেৰ আছিলে এশ ত্ৰিশ টকা কে দিছিল হে। মানে অ' এতিয়া বাৰু নাই এতিয়া দুখৰ কিবা এনেকা। সেইটো চাগে কোম্পানীটো কনীটো নাহে ছাগে বৰ্তমান, মাজতে আহিছিল যে মানে মই চক খাই গৈছো এইটো কনী প্লেট, সেইটো ভাবি কেনে মাজতে মই আনব গ'লো, তাই চালো যে দুশ কিমান টকা দু দুশৰ ওঠৰৰ টকা চাগে।
অ' দাম বোৰ বেলেগ বেলেগ হৈ থাকে নেকি?
উম, মানে কোম্পানীৰ মেটাৰ কৰে, আৰু দামটো এতিয়া এতিয়া বাৰু বেছি এতিয়া চাগে মাজতে দি ভিডিঅৰ ৰিলেঞ্চৰ' মানে হঠাতে কি এনকা ভাল দৃশ্য দিদিব ন কাষ্টমাৰে মানে চক য আৰু মানে মানে বহুত বেছি ভাল ডিকাউণ্ট দি দিয়ে তোমাৰ
কেতিয়াবা আৰু হঠাতে পুৰা বেলেগ দামত দি দিয়ে আৰু ন বস্তুবোৰ
উম চীতাবাৰ বহুত দিদিয়ে চীতাপাৰ বহুত কমত দি দিয়ে এনেকোৱা টাইপৰ
অ অ সেই ঠিকে আছে
তুমি তাতে বজা চজা কৰিব যাওঁ নে নেযাওঁ এনে
আমাৰ হেৰি তোমাৰ আগতে গৈছিল কিন্তু এতিয়া নাযায় আৰু এতিয়া ডাইৰেক্ বজাৰৰ পৰা লৈ আনে আমাৰ বস্তু
চ নৰ্মেল যোগাযোগৰ পৰাই আনে আৰু এতিয়া
তোমাৰ ওচৰ পাছৰ দোকান চোকান পৰা আনে আৰু তোমালোক গেলামাল বস্তু চোটোবস্তু বিলাক আৰু যিমান যিমান যি যি আছে আৰু হেল্ল'
অ
অ মানে ওচৰ সুচৰ পৰাই আনে ন তোমালোকৰ বস্তু সস্তোবোৰ
অ আমাৰ ওচৰৰ পৰা আনে আৰু তোমাৰ চব্জি তবজি লাগিলে তোমাৰ বজাৰৰ পৰা আনে
উম চব্জি টোবজ্বি বিলাগ অ চব্জি তুমা তুমা বেলতলা বজাৰ পৰাই আহে
অ আমাৰ ইয়াতে বজাৰ ন
উম আমাৰো মাজে মাজে বেলতলাৰ পৰা আনে কোনো বেছিভাগ প্ৰাঞ্জাবাৰীৰ পৰা আনে আৰু পঞ্জাবী ওচৰ হৈ যায় ন বৰপেটাৰত চা
আচ্ছা আচ্ছা পাঞ্জাৱাৰী মানে তোমাৰো তোমালোকৰেই সেফালৰ পৰা কোন ফালে
আমাৰ এইপিনৰ পৰা আৰু অকমান যাব লাগে আৰ্মি কেমটো আছে এ পাৰহৈ পঞ্জলৰ ঘৰটো চিনি পোৱা
নাই নাই চিনি নাপাও
চলাব ন এই নামঘৰপ বুলি এটা জেগা আছে তাৰ পৰা অকমান যাব লাগে আৰু আৰে তোমাৰ এই যিবিলাক আমাৰ পাঞ্জাবাৰী বাছ থাকে যে পাঞ্জাবাৰী পাঞ্জাৱাৰী যে কয় যে থাৰ্টি নাইন বাছ যে সেই বাছৰ লাষ্ট অফিচ তাতে বাজাৰ হয় সেই বাছত যিটো লাষ্ট অফিচ পাঞ্জাৱাৰী পাঞ্জাৱাৰী গৈ থাকে ন সেই পাঁচচি পাচত একদম লাষ্ট অফিচটোত য'ত মানে বাছ য'ত ৰখে একদম লাষ্ট তাৰ পৰা আৰু ৰিটাৰ্ণ কাটে এ সেইখিনি জেগাতে তোমাৰ বজাৰখন বহে আৰু
আচ্ছা তাৰ পৰা আকৌ ৰিটাৰ্ণ কাটি আকৌ যায় নেকি
অ তাৰ পৰা অ জালুকবাৰী পিনে আৰু যায় আৰু আৰু তাতে থাকে বাছ বিলাক চব তাতে থাকে আৰু মানে যদি নাযায় আৰু বাছবিলাক তাতে ৰাখি থৈ দিয়ে তাতে বহুত লাম্বা লাইনত বাছ থাকে ৰ চববিলাক বাছ
এনেই বাসপাই অ এনে বাছবোৰে কেইদি কি কেইবাৰা আপ ডাউন মাৰে একদিনত
দুই বাৰ মান মাৰে
অকল দুইবাৰ
উম দুই তিনবাৰ তিনবাৰ মাৰে য এয়াৰ পৰা জালুকবাৰিলৈ যাওঁতে বহুত টাইম লাগি যায় ন অ চব জাগা জাগা জাগা জাগা ৰখি যায় থাকে তাৰপিছত আৰু আৰু জাগাই জাগাই ৰখি আহে এনেকা আপ ডাউন এনে চাৰি পাঁচ পাঁচ ঘণ্টাটো এনেকা আপডাউনত লাগি যায়া পাঁচ ছয় ঘণ্টা আৰু একবাৰ আপডাউন কৰি তাৰে পাচঁ হৈ গ নাই বাৰ ঘণ্টা হৈ গ ল চোন তোমাৰ
এনেচোন ৰাতিপুৱাৰ পৰা আহে বাছবোৰ চাৰে চাৰিটা সাতটা মানৰ পৰা নাহে
সেইটোট চাৰে ছয় যদি চাৰে ছয়টা গেল কথাটো কৈছো যিবিলাক চাৰে চটাত গল মোটামুটি চাৰে সাত চাৰে আঠ চাৰে ন চাৰে নটাামান বজাত তাৰে জালুকবাৰী যাই পায় অ কাৰণ চব জাগাই জোগাই উঠাব নামাব উঠাব নামাব তিনি ঘণ্টা ধৰি লোৱা বা দুই আ আঢাই ঘণ্টাটো লাগে তু মই পুৰা হাণ্ড্ৰেড বা জানো মই হা আঢ়াই ঘন্টাত জালুকবাৰী যাই পাব আৰু আঢ়াই ঘন্টাত আহি পাব পাঁচ ঘণ্টা ইয়াতে হ'ল চেম আৰু এক্টিভিতাৰ যাব আৰু তেতিয়া পাঁচ ঘন্টা দশ ঘন্টা চোন এনেকাই হৈ গল হয় এ মানুহ এটা আহিছিলে দহ ঘণ্টা বাৰ ঘণ্টাই কাম কৰিব আৰু তাৰ ওৰত কিমাননো কাম কৰিব ন নিজৰ দেহাতো থাকে ন তুমি কোৱা তুমি দহ ঘণ্টা তুমি নিজে কাম একে তোমাৰ কিমান ভাগৰ লাগি যাব
অ সেইটো হয় দে তাতে তাতে বাছ চলাই থাকে দুপৰীয়া ভাত চাত খাব লগা থাকে এ দিয়াচোন
উম খাই এতে তোমাৰ ধৰি লোৱাত জালুকবাৰী তালুক বাৰিত ৰখাব তাতে খাই বা একটিভ মাৰি আহি কিনে যাতে ইয়াতে এইবাৰ পাঞ্জাবাৰীত পায় পাঞ্জাবাৰী কত নৰখাই দে চোন তাতে কতনো ৰখাব আৰু নৰখায় ন মাজতে এতি ধৰি লোৱা যিলাক লাম্বা লম্বা জাৰ্নি কৰি ধৰি লোৱা বৰপেটা গ'ল'কৰবাত গ'ল নলবাৰী চলবাৰী গল সেইবিলাকো মাজতে ৰখাই দিয়ে ৰখাই কেনে খাই কিনে গুচি যায় এনেকৈ
অ সেইবোৰৰ বাৰু ৰখাব লাগে দেয়চোন এইবোৰ দূৰ দূৰ যায় বহুত
উ সেইগিলাক মানে মাজতে ৰখা যায় ৰখা য মে ততে খাই কৰে আৰু এই বা কত গল বাৰ বাৰ্জানি কৰিব পাইছা না ক'বাত নাম্বা চম্বাৰ ক'ৰবাত জাগা জাগা
এ মোৰ লাম্বা বাছৰ্জানী নাই পোৱা এতিয়ালৈকে
অ উম এই তোমাৰ গাওঁ চাওঁ ক'ত আছে
আমাৰ গাঁও ইয়াতে বাইহাটা চাৰিআলি
অ' সেইটোৱে বেছি টাইম নালাগে তোমাৰ।
এ বাছে চাছে গেলে'ও বেছি টাইম নালাগে চাগে হাইৱে হৈ যায় বেছি টাইম ক'তনো লাগিব এই ডেৰ ঘণ্টা দুঘন্টা। লাগে
অ আজিকালি হাইৱে হৈয়ে যাওঁ আগতে তোমাৰ ডাইৰেক্ট এচিটি হৈ গৈছিলো আদাবাৰী আকৌ নামো।
আদাবাৰীৰ পৰা তোমাৰ টিকেট কাটবা লাগে না বাছৰ কাৰণে তাৰপিছত টিকেট টিকেট কটো আকৌ আদাবাৰীৰ পৰা তাৰপিছত যাওঁ বৈশিষ্ঠ চাৰিআলিৰ লৈকে। বশিষ্ঠ চাৰিআলি বোলে বায়ে এটা চাৰিআলি তাৰ পিছত বাহ এটা চাৰিআলিৰ পৰা আৰু অলপ যাব লাগে। তাৰে পৰা তোমাৰ মোৰ মামাই টেম্পু চেম্পু চলাই মামাহত আহে নহ'লেবা তাৰে। নৰ্মেল টেম্পুত গুচি যাওঁ আৰু এতিয়াতো তোমাৰ সেই কৰি দিছে। এ বাইহাটা চাৰিআলি তোমাৰ ব্ৰিজ বনাই দিছে এতিয়া অলপ ধৰিবাই নোৱাৰি ভালকে অলপ ব্ৰিজৰ তলেদি ঘূৰি আহিব লাগে বাইপাছ হৈ আগতে ডাইৰেক্ট ৰাস্তা আছিল। এতিয়া ব্ৰিজ বনাই দিয়া বাইপাছ হৈ ঘুৰি আহিব লাগে।
আমাৰ উল্টা হৈ গৈছে এতিয়া।
উল্টা হ'লেও এতিয়া বহুত সুবিধা হাইৱে চাইৱে বহুত সুবিধ আৰে হাইৱেত কি যাম বা অখৰা চাখৰা গৰচোকটোতো কি যাম তেতিয়া ব্ৰিজ বনাই আছিল তাতে তোমাৰ ইয়াৰ পৰা জালুকবাৰী যাতে দেৰ ঘণ্টামান লাগি যায়, এতিয়া পোধ্ৰ বিশ মিনিত যাই পাই জালুকবাৰী, খানাপাৰাৰ পৰা জালুকবাৰী। বিশ মিনিট, মোৰ স্কুতিত ত এইটি এইটি অ' মই অ' মই এইটি, এইটি স্পীডত চলাওঁ এইটি স্পীডত চলালে, মই মোটামুটি ওঠৰ মিনিত মানত যায়ে পাওঁ। খানাপাৰাতো হয়, মানে জালুকবাৰী। ওঠৰ বিশ মিনটত যাই পাওঁ, আৰু যাম নাথাকে ডাইৰেক শংকলৈ যাই থাকো। আৰু তুমি যদি হাড্ৰেড মেইনতেন কৰা হাড্ৰে, হাড্ৰে এনেকুৱা যদি মেইনতেন কৰা চাৰি চকাত যদি যোৱা, তেতিয়াতো মজাকে তুমি আহ, পোন্ধৰ ষোল্ল মিনিটত যায় পাবা। উম, মোৰ ওঠৰৰ পৰা বিশ মিনিট লাগে যায় পোৱাতে। মানে খানা, খানাপাৰাটো জালুক আৰে মই কোকৰাঝাৰ বৰবাৰি যাই থাকো অ', মানে মোৰ নৰ্মেল আৰু মোৰ কানে এইটো কমন কথা হৈ গৈছে। মানে তোমাক কিমান কুকৰাঝাৰ বৰপেটা এনেকা আবদান কৰি থাকো তোমাৰ মানে হাইৱেৰে।